অ
ওমহ নমস্কাৰ আপুনি শুনি আছে ন‌‌?
হয় শুনি আছো আপোনাৰ ৰখক,
হয় অ, খবৰ পাতি বৰ্তমান আহ বহুত ভালকে চলি আছো আহ আপোনাৰ।
মোৰো ঠিকেই আছে ৰাতিপুৱাৰ এ হেৰি কৰিলে জলপান কৰিলে ৰাতিপুৱা
হয় কৰিলো জলপান কৰিলো অ বৰ্তমান দুপৰীয়াৰ টাইম হবই চাগে। আহ এনাইতো অ কামবোৰ ঠিক ঠাক চলি আছে আপোনাৰ।
হয় হয় চলি আছে চলি আছে।
হয় এতিয়াতো আমি যিহেতু মানুহ কামটো কৰিব লাগিবই ন, নিজৰ ক নিজৰ কৰ্ম আমি সদায় কৰিব লাগিব। কৰ্মৰ ফল সদায় মিঠা বুলি কোৱা এটা কথা আছে ন। এইবোৰ আহ কামৰ ক্ষেত্ৰ ক্ষেত্ৰতে মই আহ অকমান আহ আলোচনা কৰিম বুলি ভাবিছো, আপোনাৰ লগত কাম হয় কাম ক্ষেত্ৰ ক্ষেত্ৰত এ এতিয়া যি, আমি অ বহুত মানুহে অ কিছু সময়ত বেকাৰ হৈ থাকে ন। এইবোৰ অ বেকাৰৰ কাৰণ বেকাৰৰ কিবা এটা কাৰণ আছে জানো বেকাৰতো মানুহ, হ'ব নালাগে ন নিজে যদি চেষ্টা থাকে। এইটো এইটো আপুনি ভাবেনে?
হয় ভাবো ভাবো,
হয় যদি আহ আপোনাৰ যদি হাত ভৰি আছে। হয় নে নহয় আপুনি যদি আহ, আপুনি যদি বি এ পাছ কৰিছে বোলে ঘৰত যদি বহি থাকে। আপোনাৰ আ যিটো বেকাৰ। বেকাৰৰ কিবা হব চাগে। নহব ন। সেইটো কাৰণে আমি নিজে নিজে। কাম বোৰ বিচাৰি লব লাগে আৰু ন এইটো সময়ত। কাৰণ আমাক চৰকাৰেতো বহুত কেইটা চাকৰি ওলাই দিবা নৱাৰে ন।
হয় হয় নোৱাৰে।
অ আমি চবে নিজে নিজে অলপ আহ ঘৰৰ পৰা ওলাই আহিব লাগিব যদি ঘৰতে, তাকে তাকে তেতিয়াহ'লে কি কাম ক'ত পাব আমি।
হয়, বহুত এটা ভাল কথা আপুনি উল্লেখ কৰিছে। বৰ্তমান যুগতো আমি সেইবোৰ প্ৰায়ে দেখিবলৈ পাইছো।
হয়।
হয় এইবোৰ এইবোৰ। হয় এইটো এতিয়া আ আমি আহ। অ বেলেগ ষ্টেটত ক'ব গেলে এইবোৰ বেকাৰ আমি দেখিবলৈ নাপাওঁ আৰু ন। কাৰণ চবে ব্যস্ত হৈ থাকে আ চবে। কিবা নহয় কিবা এটা কাম কৰে কোম্পানী চম্পানী হ'লেও সোমাই থাকে যিমান যি পঢ়া মানুহ থাকিলেও মানে। আমি কোম্পানী চোম্পানী। সোমাই থাকা মানুহবোৰ দেখিবলৈ পাওঁ আৰু আৰু কিন্তু আমাৰ যিখিনি এতিয়া আ, কিছুমান বেকাৰ মানুহ আছে এইবোৰ মানে ঘৰতে থাকি থাকি, কি মানে নিজকে বেকাৰ বেকাৰ বুলি কৈ লয় আৰু কিন্তু, কাৰ বুলি কৈ লৈ কৈ ল'বা নালগে মানুহ হিচাপমতে, কোনো বেকাৰ নহয় মানে।
হয়।
মানে মানুহ কৰবা লাগা কাম বহুত।
যাৰ সুস্থ শৰীৰ যাৰ হাত ভৰি আছে।
হয় এইবোৰ কাৰণে এ নালাগে নালাগে মানে চবৰে কাম থাকে ন কিন্তু নিজে বেচি, চাৰি ল'বাই লাগে কিন্তু যদি। ঘৰতে থাকি তাকে যদি বিচাৰি নলয় ই ক'ত কাম পাব! হয় নে নহয়?
হয় হয়।
মানুহ যদি বিচাৰে, মানুহ যদি কৰবা খোজে, যদি মন থাকে! কিবা নহয় কিবা এটা হ'লেওটো কাম পাব ন!
হয় আৰু মানুহে নোৱাৰা কাম একো বস্তুয়ে নাই।
নিজে নিজে কামটো কৰিব।
উম হয়।
এইবোৰ কাম মানে, কিছুমান আমাৰ কমিউনিটিত আছে। বহুতে মানে বহি থাকে আৰু! আৰু বহি থাকিলেতো নহয় ন! আৰু ঘৰতো যদি আপুনি চেষ্টা কৰে, ঘৰতো কৰবা লগা। বহুত কাম থাকে, এতিয়া আমি গাঁৱৰ-গাঁৱৰ মানুহ। চবৰে আ মাটি আছে, চবৰে। এ ডাঙৰ ডাঙৰ বস্তি আছে। হয় নে নহয়?
আছে।
সেবোৰতে, এইবোৰতে আমি যদি কিবা এটা চেষ্টা কৰি যদি কাম কৰো! নিজৰ ঘৰতে।
হয় হয়।
খেতি-বাতি বা কিছুমান এই ফল-মূলৰ যদি খেতি কৰো! তথাপিও আ-আমি মানে কি-কিছু পৰিমাণ হ'লেও মানে নিজৰ জীয়াই থাকা, হয়, নিজৰ নিজৰ জীয়াই থাকা কাৰণে কিছু পৰিমাণে মানৰ হ'লেও আমি চলব পাৰাকে পইচা পাব ন!
হয় হয়।
হয় নে নহয়?
হয়।
কিন্তু, আমাৰ মানুহবোৰ মানে নিজৰ যিখিনি মাটি আছে, মাটিত থাকা পিছত। তো কিছুমান মানুহ আছে মানে, সি কামে নক কৰে মানে। ঘৰত যি আ নিজে কাম কৰিলে যে নিজে খাব পাৰিব! সেইটো নাজানে চাগে! আৰু সেবোৰ কাৰণটো হৈছে নিজে মানে, বাদোল। আৰু ন? হেলা, হেলুৱই, এলেহুৱা। এইবোৰ কাৰণে অ মই কিছুমান মানুহক বহুতে, বহুতকে মানে এনেকুৱা বহি বহি থাকি কিনে কি কৰব আৰু! লগৰ লগত যাই কিনে আ মদবোৰ খোৱা বেছি দেখিবলৈ পোৱা হৈছে আৰু! কাৰণ সি নিজৰ হাতত কাম নাই ন? এইটোকাৰণে মানে আ, সদায় মানে খাৱাতো বেছি চিন্তা কৰে, আৰু যোৱাবোৰ তাছ খেলাবোৰ বেছি চিন্তা কৰে, এইবোৰ কাৰণে মানে আমাৰ কিছু, উম, যি আৰ্থিক ব্যৱস্থা এইবোৰ বহুত ডাউনোদৰ ডাউন-ডাউনত যোৱাটো মই দেখিবলৈ পাইছো আৰু! আ হয় নে ন? এইটো হয়, এতিয়া আপুনি আহ অকমান ক'ব। এইটো যিখিনি আমি বেকাৰ বুলি কৈ লয় ন! সেইবোৰ কাৰণে এইবোৰৰ বিষয়ে অলপ ক'ব আপুনি।
বিশেষকৈ আমাৰ কমিউনিটি বা বেলেগ কমিউনিটিৰত শিক কেনেকুৱা আমাৰ অঞ্চলত দেখিবলৈ পাই আছো যে
অ' ঘৰতে এনে আছে, এনে ইয়াতে নিজৰ বুলিয়ে থাকে, সেইটো নিজা ঘৰত তেওঁৰ মাটি আছে। বাৰী আছে। সেইবোৰতে যদি হয় কিবা এটা কাম যদি কৰাৰ ভাবা চিন্তা ভাৱনা কৰে
উম
কিন্তু সেইবোৰ কৰাৰ দেখিবলৈ নাপাওঁ কাৰণ মানুহজন খুব এলেহুৱা হৈ গোটেই এলেহুৱা হৈ থাকে এলেহুৱা এলেহুৱা কৰি উম মানে সেইবোৰ সময়খিনি এনেই খেদায় যিখিনি সময়ত তেওঁ
হয়
সুকিয়া এটা সময় পাইছে
উম
সেইখিনি সময়তে যদি তেওঁ আহ ঘৰতে এইবোৰ কাম কৰি কিবা নিজৰ যিখিনি কৰিবলগীয়া কাম সেইবোৰ কৰি নিজেতো চলি থাকিব পাৰে
হয়
সেইবোৰ কৰা টোৱে ইয়াক বেছি দেখা দেখাবলৈ নাপাওঁ আৰু কতো বাহিৰতো যোৱা দেখা নাপাওঁ যেনবা বাহিৰত টো আজিকালি বহুত কাম থাকে কিবা প্ৰাইভেট জবে হওক
হয়
অ সেইবোৰ
হয়
চেষ্টা কৰা কৰা আমি দেখিবলৈ নাপাওঁ,
হয় বহুত কাম আছে বাহিৰতো বহুত কাম আছে ন নিজৰ ঘৰত নাথাকিলেও বা বাহিৰত বহুত কাম আছে আৰু পাৰিলে এ আজিকালি মানুহবোৰ মানে নিজকে পঢ়া শুনা বুলি এ ভাবি লৈ কিনে মানে এ কিছু কাম কৰবা লাজ কৰে কিছু কাম কৰিবলৈ আগবাঢ়ি নাহে আৰু ন এইবোৰ কাৰ এইবোৰ কাৰণতে বেছিকে মানে গৰীব হৈ যাই আছে আৰু মানুহ আমাৰ যিখিনি গাঁওবোলীয়া অঞ্চল ইখিনি মানুহবোৰ এতিয়া, আহ গৰীব মেইন কাৰণটো হয় নিজে নিজে হেলোৱা মানে, এলেহুৱা আৰু, বহুত কাম আছে কৰবা লগা জীৱনত মানুহ কামটো শেষ হৈ নাযায় আৰু ন, বহুত কৰিব লগা কাম থাকে, তথাপিও মানুৰ সপোন থাকে এটা কিন্তু সপোন থাকিলে কি হব, সপোনটো পূৰণ কৰিবলৈ নিজে ওলাই আহিব লাগব ন নিজে যদি খুব, পোনে সদায় সাজি থাকে যদি কাম কৰিবলৈ ওলাই নাহে, তেতিয়াহ'লে আপোনাৰ অটমেটিকলি আপোনাৰ, আ ডিপ্ৰেছনত বেছিকে আহি যাব আৰু, প্ৰেচন আহিলেটো আৰু আপোনাৰ কাম নাই আৰু এইবোৰ, আমাৰ মানুহবোৰ এতিয়া বুজি নাপায় এতিয়া আমি ইয়াৰ, কাৰণে সুযোগ হব লাগব আৰু চবেই মিলি জুলি এটা, আমি পাৰিলে গাঁৱে গাঁৱে এৱাৰনেছ দিব লাগিব। আৰু এৱাৰ এৱাৰ নেচ, দিলে আমাৰ কিছু পৰিমাণ হ'লেও আগবাঢ়ি আহিব আৰু। এইবোৰ কাৰণতে আমাৰ কিছুমান সংগঠন বিলাক আছে ন সংগঠন বিলাক এইবোৰ, এইবোৰ কথা গাঁৱে গাঁৱে যাই কব লাগিব, আৰু কৈখনে মানুহ উঠাই আনিব লাগিব,
হয় হয়
এইবোৰ এইবোৰ মানে বহুত মানুহে এনেই এতিয়া বৰ্তমান সময়ত বেকাৰ আছে চবে যদি কাম কৰে ন আমাৰ অঞ্চলত আম আমি অটমেটিকলি আমাৰ দেশখন আগবাঢ়ি যাব আৰ।
হয় হয় নিশ্চয়।
হয়। আহ এনেইতো আমি বহুতখিনি কথা পাতিলো আপোনাৰ লগত। আহ এতিয়াতো বৰ্তমান আমাৰ টাইমো হ'ল চাগে। আ। আশা কৰিলো মই আপোনাৰ লগত পিছত আহ ভালকে কথা পাতিব পাৰিম। আৰু পাত- তাৰ কথা পাতাৰ সুযোগটো মই লম। আহ এতিয়াতো বৰ্তমান টাইমে হ'ল চাগে ন।
উম।
টাইম আ কিমান বা বাকী আছে। টাইম হল হলে চাগে। আহ তে আপোনাৰটো ভালে আছে বৰ্তমান।
অ মইয়ো ভাল আছো বৰ্তমান। মইয়ো আহ কিছু কাম কৰি আছে ঘৰতে থাকি। আৰু মোৰ কাম বোৰো ধুনীয়াকে চলি আছে আৰু বৰ্তমান সময়ত। সেইটো কাৰণে মই ভাল বুলি ক'ব লাগিব। আহ তেতে মই এতিয়া ৰাখো। ধন্যবাদ থাকিল আপোনাক টাইম দিয়াৰ কাৰণে। উম।